অ শুনিছোঁ দিয়া শুনিছোঁ শুনিছোঁ
অ কি এ কি কৰিব হেৰি ছোৱালীজনীৰ লগতে অকমান পৰিলো পৰি মানে তাইৰ ওচৰতে আছোঁ ভাত বনাবলে মানে ভাত হৈয়ে আছে। হা নাই নাই তাই জলপান খালে আজি মানে সোনকালে উঠিছিলে কাৰণে শুই গ'ল এতিয়া এতিয়া মানে শুলে উঠিব আৱ অলপ দুটামান বজাত
তেওঁ ডিউটিলৈ গ'ল
গ'ল গ'ল তাকে মই মানে ভাত পানী হৈয়ে আছে তাইৰ ভাততো হোৱা নাই যেনিবা এইটো বনাব লাগিব
অ হয়
বনাম আৰু এ শুই উঠাৰ আগে আগে বনাম এতিয়া বনালে আকৌ খেৰখেৰীয়া হৈ যাব নহয়
উম
সেইটো কাৰণে।
উম
উপায়ো নাই। আৰু বাৰ আহিছে হেলেঙাকে এবাৰ গৈছে হেনেকুৱা হৈ আছে।
ইয়াত আছে পুৰা গৰম।
আমাৰ ইয়াত যেনিবা ৰ'দ এবাৰ আহিছে এবাৰ গৈছে তেনেকে আছে মই কিছুমান কাপোৰ মানে মেলিবলৈ জেগা জা নে আৰু ৰ'দটো পৰিলে মোৰ অলপমান শুকালে বাৰু আনি সুমোৱালে। লহী
তোমালোকৰ গেছৰ হেৰি কেনেকুৱা এতিয়া স্কাৰ চিটিটো কেনেকুৱা তাত?
গেছ ইয়াত মানে ধৰক আপুনি নহয় পায় আগতে যোনটো নিয়ম আছিলে সেইটো -সেইটো হিচাপতে পায় আৰু আপুনি বুক কৰা পৰা ধৰক তিনি চাৰি দিনৰ পিছত পাই যায়হি খালি।
এতিয়া ব্লেকত বন্ধ হৈছে ভাল হৈছে একো গম পাইছে নে কথাবিলাক বহুতে
এ' বহুত পইচা লয়।
বহুতে বেয়া পাইছে এইটোকাণ্ডত। কিন্তু মই ভাল পাইছো আগতে ব্লেকত বেচে ন' আৰু হোটেল বিলাক ৰেষ্টুৰেণ্ট বিলাকৰো কমাৰ্চিয়েল বিলাক উলিয়াই নলয় এইবিলাকে ব্লেকত আনি - আনি কমাৰ্চিয়েলত বেছি খৰচ যে নানে ৰেষ্টুৰেন্ট এখনতো কিমান দিন ইমান ইনকাম হয়। সিহঁতে কমাৰ্চিয়েল গেছটো কে ল'ব নোৱাৰে ব্লেকত কিনি- কিনি সিহঁতেও মানে ন পতা লগালে এতিয়া ব্লেগ বিলাক বন্ধ হৈছে সেইটো কাৰণে ভাল লিগেলি কাম এটা অ'চলে নেকি।
নহ এনেই কথাটো কৈছো সিদিনাখন যে নিউজত দিছিলে নহয় এটা
নাই পোৱা মই।
মানে আপুনি কি কৰিব এই নিউজত দিয়া কথাটো কৈছোঁ? হেতু আপুনিও সতৰ্ক হ'ব এই যে ফোন কৰে আপ - অহ আপুনি মই গেছটো কোৱা নাই আপোনালোক কেতিয়া আহিব বুলি ভাবিছিলে এনেকে মই আপোনালোকৰ এটা আইডি কি নাম্বাৰ আছে মোক জনাওক চোন কি আছিলে সেই নাম্বাৰ টো কৈ দিব নালাগে কোদতো মানে কোনো কাৰণত সেই কোদ তো কৈ দিয়া লগে লগে সিহতেতো গম পাই গ'ল ন আপোনাৰ নাম -চাম সুধি পেলাই সিহতি সেই গেছটো ব্লেকত বেলেগক দি দিয়ে পিছত যেতিয়া আপুনি ফোন কৰিব মইতো পোৱাই নাই অ'পোৱা নাই মই কি কৰিব লাগে আপুনি অনা নাই আপোনাৰ ইয়াততেতো গেছ টো নিয়া দেখুৱাইছে বা কিবা এটা সেইবিলাক ক'ব মানে।
অহ, আচ্ছা সেইবিলাক চলি থাকে ন',
চলে মানে সেইটো কাৰণে কেতিয়াও ক'ব নালাগে। আপোনাৰ যোনদিনাখন গেছ লব সেইদিনাখন তেনেকে
সেটো মোবাইলতটো আহে মেছেজ ন' আপুনি কেতিয়া পাব কি কথা হয়, তুমি কেতিয়া পাবা কি কথা
সেইটোৱে -সেইটোৱে - সেইটোৱে। মোবাইলতো চালেই হৈ গ'ল। আৰু এনেও গেছৰ সমস্যাবোৰ এটা বহুত ডাঙৰ সমস্যা হৈ গ'ল দেই এইটো মই বহুত ডাঙৰ সমস্যা আপুনি জানেনে এই বৰপেটাত মোৰ বা এগৰাকী আছে। তাহঁতৰ মানে কি হ'ল সিহঁতৰ কাৰ্ড নাই মানে তাই এতিয়া মানে অকমান -অকমান অৱস্থাতটো অকমান হেৰি হৈ আছে সুচল হৈ আছে। পিন্দুজনৰ অকণ গাটো অসুস্থ ছিলো নেকি গতিকে তাইও কিবা এটা কৰি থাকে অ এতিয়া তাই ৰাইচ কুকাৰত ভাত বনাই ক মই দেৰমাহ মান খালে
উম
চিলিণ্ডাৰ নাই
উম
আপুনি ভাবকচোন সেইটো কিমান মানে কেনেকুৱা ধৰণৰ কথা। সিহেতি এদিন কাৰেণ্ট নাই মানে বতাহ ধুমুহা বৰষুণ আহিছিলে ধৰক বতৰটোতো ই বেয়া কৰিছিলে নহয় অলপ দিনৰ আগত ধৰক
কৰিছিলে কৰিছিলে
কি কৰিছে ৰাতি চাৰে বাৰটা নে এটা বজালৈকে লঘোনে আছে ভোকত কাৰণ কাৰেণ্ট আহিলে বনাব পাৰিব ৰাইচ কুকাৰটোত
আৰু মানুহেও নিদিয়ে গেছ আজিকালি মাহত এটাহে পায়
নি দিয়ে নিদিয়ে
তেনেকুৱা ধৰণৰ কথা। কিন্তু মই এটা কথাত আচৰিত হৈছো আমাৰ বৰ্তাহতৰ ঘৰত বাইশ দিন যায় এটা এটা চিলিণ্ডাৰ
মানুহ খৰচ ছাগে
সিহতে কি কৰে নহয় মানুহ তিনটাই
কিন্তু এইটো আমাৰ বাইদেউ ঘৰৰ ক্ষেত্ৰতো হয় দেই সিহঁত আকৌ অনবত আলহী অতি থি বহুত বেছি আৰু ইটোৰ পাছত সিটো চলিয়ে থাকে মানে সেইটো বনোৱা বিলাকো বেছি সিহঁতৰ পঁচিছ দিন এমাহ নাযায় মানে
আমাৰ সিহঁতৰ বাইশ দিন যায়
আৰু বিশৰ পৰা পঁচিশ দিনৰ ভিতৰত মানে তেনেকুৱা
মই আচৰিত পাওঁ ইমান কম দিন গ'লে কাৰণ আমি নিজেও ব্যৱহাৰ কৰো ন।
উম মই যে চব আগতীয়াকৈ সদায় কি লাগ আগতীয়াকৈ ফ্ৰিজতো যদি কিবা শাক চবজি থাকে আগতীয়াকৈ উলিয়াই সেইটো মানে অলপ উত্তাপটো আহিব দিব লাগে তেনেকে বঢ়াই দিলে বহুত সময় লাগে গম পাইছে নে নাই, আৰু আগতীয়াকৈ চব ৰেডি কৰি ল'ব লাগে বস্তুবোৰ কাটি কুটি
মই ৰেদি কৰি লওঁ
উম!
আৰু এই পানী-চানী অকনমান, পানীত অকনমান তিয়াই থব লাগে ফ্ৰিজৰ উলিয়াই।
সেইটো-সেইটো মই তেনেকুৱা কৰো। এ মই বিৰাত এইটোত সচেতন কিন্তু এ স্বভাৱত মই যাব নিদিওঁ। আৰু মই ভাতটো চেকো যে চেকাৰ সময়ত কিছুমানে আমাৰ বাইদেউ ঘৰতো দেখিছো। গেছ টো অফ নকৰে ভাতটো চেকি চচটো আকৌ এবাৰ বঢ়াই দিব। মই কিন্তু অফ কৰি ল‌ওঁ আকৌ এবাৰ জ্বলাম।
কিনো হানি পৰিলে।
উ
সেইটোৱেই কথা। আৰু মই জানে নে? এতিয়া মই পানী খৰচ কৰিবলৈ টান পোৱা হলোঁ।
আমাৰ এইটোতো পানী অপপয় কৰাটো ভুল কথাই।
মানুহে এটা কথা গম পায় নাই পানী আপুনি যদি অপ অপপয় কৰে পানী যদি টেপৰ আপোনাৰ প্ৰব্লেম থাকে মানে লিক হৈ থাকে, লিকে যায়েই এইটো বাস্ত টো ষষ্ঠ মতে আপোনাৰ পইচাৰো হেৰি হয়।
সেইটো চন্দ্ৰদুখ হয়, চন্দ্ৰদুখ হলেতো টকা-পইচাৰ ক্ষেত্ৰতোও আহিবই, পৰিব প্ৰভাৱ।
উম!
সেইটোৱে ট
এইটো ডাঙৰ কথা মানে
আৰু এটা কাম নকৰিবা পানী খাই কেতিয়াও আধা পানী খাই আধা পেলাই নিদিবা। তুমি যিমানখিনি খাবা সিমানখিনিহে ল'বা গিলাচত। কিছুমানে অলপ খাই পেলাই দিয়ে ন?
পেলাই দিয়ে অঁ!
ঠ এই বাস্তুৰ এটা কি মানে এটা বিজ্ঞানসন্মত কথা মানে বস্তুৰ অপব্যয় কৰিব না-
বাচ-বাস্তুটোতো এটা হেৰিয়ে ধৰক বিজ্ঞানেই। উম! বাস্তু গতিকে আৰু বাস্তুৰ এটা কথা দেই এই এইখিনিতে বাস্তুৰ কথা আহোতে মই এটা কথা কব বিচাৰিছো বাস্তুতো মানুহে আজিকালি মানে। আৰু মই নমনাটো কোৱা নাই মানুহে মানক। কিন্তু বাস্তয়ে বাস্তুটোতো যোনে কয় যে মই এনে, আপুনি এইটো ক সেইটোক তাক কিছুমান মানুহ কিন্তু অকনমান প্ৰব্লেম আছে। প্ৰব্লেম এইটো কাৰণে আছে মানুহ এজনে বহুত কষ্ট কৰি এটা ঘৰ বনাইছে আজিকালিটো প্ৰায় মানুহে বাস্তু-শাস্ত্ৰৰ মতে ঘৰ বনাই, মই সেইটো কবলৈ যোৱা নাই। মানুহ এজনে আগতীয়াকে ঘৰ বনালে মানুহজনৰ ধেৰ প্ৰব্লেম আছে। মানুহজনে এইটো বস্তু ভাঙি সৌফালে দিব নোৱাৰে, যেনে-তেনে ঘৰ এখোটালি উলিয়াই থৈছে। তেনেকুৱা ক্ষেত্ৰত মানুহখিনিয়ে কব লাগে যে হ'ব দিয়ক যদি কিবা পাৰে কৰিবলে কিন্তু আজিকালি চব পইচা খেলেই হৈ আছে, আপুনি বিশ্বাসেই কৰিব নোৱাৰ কোনে কি কৰিছে। কাৰণ তেনেকুৱাতো নিউজত
এটা কথা চব ব্যৱসায় ভিত্তিত হৈ গ'ল চব কথাই। চব কথাই ব্যৱসায় বুলিয়েই লোৱা হ'ল।
এতিয়া আপুনি আহ! আপুনি এটা মস্ত এইখিনিতে দৰ্জা এখন দিলে। ঘৰ এটা বনাওতে হয় আঁতৰৰ পৰা এনেকুৱা লাগিব ইচ লাখ টকা খৰচ কৰিছে। কিন্তু সেই লাখ টকাটো আপুনি কিমান দিনৰ জমাপুঞ্জী কিমান লোন লৈ, কত কি কৰি আপুনি বনাইছে সেইটো বনোৱা জনেহে গম
সেইটোৱেই ক
কিন্তু বা কিবা এটা অসুবিধা হৈ আছে আপুনি বাস্তু শাস্ত্ৰ মানুহজক মাতিলে তেওঁ কলে এই দৰ্জাখন ভুল হ'ল এখন দৰ্জা কাটক সৌফালে লগাওক সেই কামটো কেও কৰিব লাগে তাত যদি সহজ উপায় নাই নে বাস্তু
পাইখানা লেট্ৰিন হওক বাথৰুম হওক সেয়াও ভাঙিবলৈ দিয়া ৰেকৰ্ডো আছে।
অ দেখিছে সেইটো ময়ো দেখিছো সেইটো মোৰ দেখিছো ক কথাটো হ'ল আপোনালোকে যোনখিনি বনাই থোৱা আছে তাত কিবা কৰিব পাৰি নেকি সেইটো চাওক। আপুনি জানেনে মোৰ বা গৰাকী আছে কোন বিশ্বাস নহব বা গৰাকী মানে কিটচেনটো ঘৰৰ ফ্ৰণ্টতে।
উম
এটা চাইডে ড্ৰয়িং ৰুম চৰিং ৰুম আছে এটা চাইডে ৰুম আছে কিন্তু ফ্ৰণ্টৰ চাইডে অকমান মানে কিটচেন টো বনাই থৈছে যাতে কিবা কিবি আহিলে মানে কৰিলে দেখিব পাৰে। তেওঁলোকৰ দোকান ঘৰ আছে কিবা কিবি ধেৰ কিবা কিবি। মানে কিচনটো ফ্ৰন্টতে কৰি ললে মানে আগতে মানে বেকত আছিলে দেই আৰু ইফালে ইটো চাইডে বাথৰুম লেটিন এইটো চাইডে মানে বেকত আছে।
উ
তেওঁলোকে মানে সেই বেকত সেইখিনি জেগাত কিবা প্ৰব্লেম হ'ব বুলি বাছটো শাস্ত- মতে তেওঁলোকে আগফালে লৈ আহিলে। কিটচেন টো ঠিক আছে কিন্তু তেওঁলোকো কিটচেনটো আগফালে আনি আনাত তাৰ পিছতও ধেৰ প্ৰব্লেম হল এতিয়া কথাটো হ'ল তেওঁলোকে আগফালে আনিছিলে তেন্তে আৰু গোহাল হ'ব লাগিছিলে কি হল
আচৰিত আৰু কেলে নহয় বাৰু
আৰু আজিকালি মোৰ অহ কওক
কি কম আৰু মানে মই এই বিষয়ত
এইটো বহুত সঁচাকে বহুত দুৰ্ভাগ্যজনক কথা মানুহে মানুহৰ দুখটো নুবুজি মানুহে এই দুখৰ সেই পইচা খিনি বুজে পইচাটো এনেও দিব যোনে যিমান পায়।
উম
পইচা তেওঁ এনেও পাব কিন্তু হলেও পইচা পোৱাতে মেইন নহব নহয়।
নহয়তো আৰু
কাৰণ বাকীখিনি কামোতো লাগিব। সেইটো ভাবিব লাগিব এতিয়া আজিকালি এপ বিলাকত ব্ৰেচলেট বেচে
সেইবিলাকো ব্যৱসায় চিন্তা কৰা হম।
এইবোৰ পিন্ধি লৈ পেলাই মোৰ মানুটো এবাৰ পিন্ধি পেলাই একে দূৰ দুদৰ্শা নাইকিয়া হলে এই বোৰ ভাল কিন্তু মানে তেওঁলোক পিন্ধিব ক'লে পিন্ধিব নালাগে দুখ আমাৰ এটকাটো আছে। পিন্ধিব গ'লে কিয় পিন্ধিব লাগে সেইটো বস্তুৱে মানে না-
সেইটো সেইটোৰ ওপৰত আমাৰ জ্ঞান নাই গতিকে কোনটো ভাল কোনটো বেয়া আমি নজনাকৈ এডভাৰটাইজ এটা বিজ্ঞাপন এটা দেখিলো তাৰ পৰা আনিলো সেইটো ভুল কথা।
ভুল কথা ভুল কথা আৰু সেইটো চাইড ইফেক্টটো কিবা থাকিব পাৰে।
থাকিব পাৰে।
বাৰু বুইছে আপুনি কথা ফোন- কৰিলে মই বহুত ভাল পালো এতিয়া মানে মোৰ কাম এটা আছে মই যাও এ তাকে কৰিবলে এতিয়া আপুনি পাৰিলে মাজে সময় ফোন কৰিম। ন মইয়ো কৰিম আপুনি চিন্তা কৰা
কৰিম
অ হ'ব দিয়ক।
ঠিক আছে এতিয়া।